হেল্ল'
শুনিছানে
অঁ শুনা পাইছো
অঁ ঠিক আছে দিয়া মই এতিয়া শুনিছো
ভাত খালা
অঁ মই এই মাত্ৰ ভাত খালো অ এই মাত্ৰ খাই মুখখনো ধুইছো তুমিও ফোন কৰিছা
কিহেদি খালা
মই নে মই দালি বনালো দালি আজি আজি খাব পাৰো আৰু তাৰপিছতে সেই উৎপাত হ'ল ৰাতিপুৱা সময়ত এ সিহঁতক ভাগে ভাগে পঠাব লগা হ'ল সেইটো কাৰণে মই দালি বনালো ভাজি বনালো তেনেকে ফটককৈ হ'ল আৰু
ভালে কৰিলা মই খিচিৰি খালো
খিচিয়ে খালা অ ভালে কৰিলা ভাল লাগে খাই মাজে মাজে
মাজে মাজে খাব মন যায়
ধুনীয়া লাগিব মই যে খালে তাতে চব দিওঁ মই যে কব চিজনত বা ওলকবি চব দিওঁ
মই চব ভেজিটেবল দি বনাওঁ
গাজৰ
হ মই আজি পেপচিকামো দি দিলোঁ
অ মই কিন্তু সেইটো বস্তু মই বইলত দিলে কিয় নাজানো মানে হেৰি দিলে আৰু দালি হওক বাকী যি হটো মানে ফ্ৰাই কৰি বেছি ভাল পাওঁ মই বে ত লেতিয়াই ফালি পেলাই যে শ কামটো তেনেকে মই বহুত
কেই দি খাব পাওঁ তাক।
বহুত আৰু কুটি কুটি তেনেকে আলুৰ লগত ভাজিলেও ভাল লাগে। আৰু মিক্স চবজীত দিলে ভাল লাগে, কিন্তু মই এই দালিত বা খিচৰিত দিলে কিয় নাজানো অলপ ভাল নাপাওঁ মানে। এই ভেজ ৰোল খালে কেতিয়াবা তাতো দিয়ে যে মই তাত
অ ভেজ ৰোলত দিয়ে মই আকৌ খুব ভাল পাওঁ ৰলত। দিলে পেপ চি কাম, আহ। দাদা কেতিয়া আহিব?
সি এতিয়া জুলাইত অহাৰ কথা কৈছে। একজাম কিবা এটা আছে বোলে পৰীক্ষা এটা।
পাঁচ তাৰিখে আছে ন?
অ মই তাৰিখতটো পাহৰি থাকিলো নহয় আকৌ সুধিব লাগিব, পাঁচ তাৰিখ জানো?
উম।
অ মই খাটাং নহয় ৰবা তাক
ষ্টাফৰো এজনে দিব যে আজি কৈ আছে মানে।
অহ।
ৰা এহেতে একেবাৰে মে
হাৰি, উম। পাঁচ তাৰিখে হলে সি আগতীয়াকৈ আহিব লাগিব।
সেয়াই আগতোকে আহিব লাগিব।
মই সে তোমালোকৰ হেৰিকো ফোন কৰিছিলো নহয় ইয়াক। এ তাৰ খা খাব ললো অ। খা খবৰটো ল'লোঁ, মই বোলো কিনো কৰি আছে গমেই নাপাওঁ একো, সি কি কৰি আছে, কি মিলি আছে। চে খালি হলে বেছি কৰা বুলি গম পাও কিহত কৰিলে তাকো নাজানো। সেই তাকে অথনি সিয়ে কৰিছিলে বাৰু মোক মাতিলো সিয়ে কৰিলে। পাতিলো আৰু খা খবৰটো ললো তাৰ পৰা জানিলো কিছু কথা, সেইটোয়ে। ছেমি কণ্ডাক্টৰৰ কথা জানিলো।
অ কৰ্চটো কৰি আহিলে।
বহুত ভাল হৈছে, বহুত ভাল কথা ভাবিলে দেই আৰু সেইটো বোলে তাৰ ফিজিক আছিলে আমাৰ আকৌ ইয়াৰ আৰু ফিজিক্ আছিল নহয়। তাৰপিছতো হাৰ্ড হয় বাৰু, তথাপিতো তাপা সেই ফিজিক্স আৰু হেৰি বি টেক বিচাৰিছিলে, সি পালে যেনিবা সেইটো কাণে কৰিবলৈ।
অ অ।
ভাল কৰিছে, ভাল কৰিছে।
এতিয়া কিবা ওলালে সি পা এপ্লাই কৰিব পাৰিব নে?
তো কৰ'বাত ক'বাত বনাইও আছে বহুত। উৰিষশ্যা ফালিল কৰ'বাত আমাৰ ইয়াতো, উম বেলেগত বাৰু হেৰি হৈছে, সি বেলেগতো পষ্টিং হ'ব তেতিয়া দিলে, ইয়াত ভাল মানে হেৰি হ'লেও মানে কোম্পেনীৰ নিচিনা হ'লেও বহুত ভাল কথা এইটো আৰু বহুত কোৱালিফাইড ল'ৰা বিলাকেই ল'ব ন ল'ৰা ছোৱালী বিলাক।
ভাল ভাল।
উম।
প্ৰেছেণ্টলী পেচিৰাপ তোমাৰ আন্ধাৰত হেই দিছিল নেকি, চিভিল ইঞ্জিনিয়াৰ কিবা পষ্ট কেইটামান দিছে তাত আকৌ মোৰ লগৰ এজনীয়ে পালে, স্কুল ফ্ৰেণ্। তাইমানে তোমাৰ এন আই টি চিলচৰ পৰা চিভিল ইঞ্জিনিয়াৰিং কৰি তাৰপিছত বেংগলত আছিলে, বেংগলৰত জব কৰি আছিলে তাৰ পৰা গুচি আহিলে মানে। সেইবোৰ গভমেন্টৰ আডাৰত দি আছিলে, এইটো তাই পালে সেইদিনাখন মানে তাই লিচখন ওলাইছে। অ ত দেখি মোৰ ভাল লাগিল মানে স্কুল ফ্ৰেণ্ড তাই দেৰিয়ে হৈছে মানে তাই এটা একে টপাৰজনী আছিল আৰু অ ত এতিয়া পাইছে মোৰ খুব ভাল লাগিছে লাহে লাহে মানে এনেকে চবৰে এনেকে ওলাই থাকিলে ভাল লাগে
ভাল লাগে ভাল লাগে সেইটো কিহৰ আছিলে পষ্টটো
এ উ এচিণ্ট ইঞ্জিনিয়াৰ
এচিছষ্টেণ্ট
অ সেইখিনি জুনিয়ৰ ইঞ্জিনিয়াৰ এচিচেণ্ট ইঞ্জিনিয়াৰ আজিকালি এ পি চি এণ্ডাৰত দিয়ে
বেচিয়ণ্টটা জানো এইটো কথা এইটো যোৱা বছৰ নহয় তাৰ আগৰ বছৰ চফা কৰিছে নেকি ন
অ, জানো সেয়া এতিয়া আজি নে যোৱাকালি কিবা এটা নটিফিকেছন ওলাইছে প্ৰফেচাৰ এচিষ্টেণ্ট প্ৰফেচাৰ পষ্ট একজাম এটা পাতিব বোলে।
হয় নেকি অ,
ক্লিয়াৰ হোৱা খিনি সেইটো একজাম দিব পাৰিব সাতাইশ মানলৈ পাতিব। দুহেজাৰ সাতাইশ মানলৈ মই ক্লিয়াৰ কৰিব লাগিব।
অ, তুমি নেট ক্লিয়াৰ কৰা নাই।
অহ, ক্লিয়াৰ কৰিলে সাতাইশত দিব পাৰিম আৰু ধৰা তেনেকুৱা মানে সেইটো আজি সেইটো চিষ্টেমে কৰিব এতিয়া কৰাবলে প্ৰফেছাৰৰ কাৰণে মইতো ভালেই পাইছো। অ, তেতিয়া সেই একজামটো দিলেই ধৰা পষ্টিং কৰি দিব যত তত।
উম - উম - উম - উম ভাল কথা এইটো।
সেইটো
উম, নাই কিছুমান প্ৰচেছটো ভাল হৈছে বাৰু।
অ, ভাল হৈছে।
ভাল হৈছে কিছুমান প্ৰস্তুত বহুত ভাল হৈছে। তাৰ মাজতে দুই এটা থাকিব আৰু ন।
এতিয়া জাপানৰ প্ৰাইম মিনিষ্টাৰে কেনচেল হল হবলা ন।
কি?
জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিল যে কেনচেল হ'ল।
অ, সেই সেইটো কেনচেল হল বুলি শুনিছো হে মই আৰু এইকেইদিন নিউজ চউজ চাবই পৰা নাই বাতৰি চাতৰি ল'বই পৰা নাই।
গোটেইখন পাৰ্পল চিটি বনাই দিছিলে হা - হা ৰাস্তা ত'একেবাৰে জিলাৰ দি ভাঙি - ভাঙি গছ পুলি ৰুইছে।
ৰাস্তাৰ মাজত চোৱাচোন বাৰু। সেইটো হয় দিয়া ৰাস্তাৰ মাজত গছ পুলি। হম - হম।
ফেক কৈ দিয়া।
কিনো কম।
মোৰ খালি গুৱাহাটী এটা বস্তু চব বহুত ভয় লাগে সেইটো হৈছে বানপানী হৈ গ'লে যে য'ত ত'ত যে সোমাই - সোমাই য যে মানুহবোৰ গম নোপোৱাকে মোৰ বহুত ভয় লাগে মানে। গম নাপাই য'ত ত'ত গাত সোমাই থাকে। তাৰিছত পৰি যায়গে ওলাব নোৱাৰে।
টোম্ৰঙ ঘটিয়ে আছে দেখোন।
সেইটোৱে এইবোৰ শুনিয়ে বহুত দুখ লাগে।
দুখ লাগে মানে একটো ভয়ানক ন ভাবিবলে ভয় লাগে। বা আগতো হৈছে। সেয়া দে ছোৱালীজনী যে দেউতাকৰ লগ ইচ বহুত ভয়ানক - বহুত ভয়ানক। বহুত কাম কৰি আছে কিন্তু কাম কৰি থাকিলো কিয় নাজানো আৰু দেই। অহ, ভৈয়ে লাগে অ, ভাবিবলে।
সেইটোৱে।
ব্ৰিজখন ভয় লাগে দেই।
ইমান সৰু - সৰু ল'ৰা ছোৱালী মৰি - মৰি আছে।
পচিছ চবিশ বছৰীয়া।
অ, সেইটো এটা কথা দেই সেইটো এটা বা এইটো এটা ভাবিব লগা কথা।
এক্সিডেন্টতে ইমানবোৰ ল'ৰা- ছোৱালী মৰিছে।
উম।
কেনেকুৱা জীৱন ন ঘৰৰ পৰা ওলাই পৰীক্ষা দিব যাও তেই গছজোপা পৰি মৰি থাকে, কেনেকুৱা কেনেকুৱা আচৰিত মানে।
অৰ্থাৎ তথৎ মৰণ বিলাক কিয় এনেকুৱা হৈছে টুৱেণ্টি ফাইভ আৰু টুৱেন্টি ছিক্সত বেছি হৈছে এনেকুৱা। নিশ্চয়, এতিয়া তুমি ভাত খাই অলপ ৰেষ্ট লোৱা নে নোলোৱা?
ৰেষ্ট লও লও এতিয়া অকমান শুই দিম, তাৰপিছত আকৌ টিউচন আছে ন আছে আছে। অকমান শুই দিম, শুই পেলাই যাম আৰু।
হা হা?
শুই দিম বোলো অকমান। শুই পেলাই যাম আহি অ', আহি আকৌ অকণ পঢ়িব লাগিব, পৰীক্ষা পঢ়াই নাই।
অ', হয় দিয়া এই কেই তাৰিখ কৰিছিলা ঊনত্ৰিশ নে ত্ৰিশ?
ত্ৰিশ মংগলবাৰ।
মংগলবাৰে হয় ন, এনে চাম সচৰাচৰ পৰীক্ষাবিলাক দেওবাৰে হয় ন।
অ', মানে তোমাৰ হেই হেৰি তাৰিখৰ পৰা হৈ আছে বাইশ তাৰিখৰ পৰা হৈ আছে আমাৰ ইকনমিকচখিনি ত্ৰিশ
অ', ধেত তেৰিকা মোৰ ভুল হৈছে এ তাৰ মই চব চাবজেক্টৰ যে হ'ব।
অ', চব চাবজেক্টৰ হৈ আছে।
অ', ইকনমিক্সৰ মংগলবাৰ পৰিছে ন?
অ', সেইদিনাই শেষ আমাৰ একে লাষ্ট
তোমালোকক লাষ্টত দিলে, ভাল দিয়া চব আজৰি হৈ লৈছে।
চব আজৰি হৈ আছে, ভালে হৈছে অকণ টাইম পাইছোঁ উম। উম।
হা!
বৰ মহ হৈছেও আজিকালি দিনত।
দিনত দিনত যে মই মানে বাহিৰলৈ ওলাবই নোৱাৰো দিনত ডাঙৰ ডাঙৰ মহ এজাক
আৰু সেইদিনাখন মৰিগাঁওতো নেকি ছোৱালী চাৰিজনী ছোৱালী নেকি কি ডেংগু হৈ ঢুকাইছে যে।
আমাৰ ইয়াতে যে এমবজাৰখনত তুমি কৰ কথা কৈছা? অ', এইটো আমাৰ দোকানৰ ফন্টত যে আছে এম বজাৰখন যে। কি কম? বজাৰখন যে, তাৰে তাৰ কৰ্মচাৰী আছিলে এজনী। মান গছৰ গুৰি চাইডে ছোৱালি মৰিগাও ডিষ্টিকটে হয় গছৰ গুৰি এইটো চাই
বাহ!
ডেংগু হৈ মৰিলে।
কৃষ্ণ!
মই জানো বোলো কোন ম যোৱা তাকে খুব কম খুব কম, মানে এইটো বাই লাখ ভালে আৰু।
অ কৃষ্ণ।
বহুত খাব ম খ বাই আৰু আগৰ নিচিনা দিলিত -চিলিত নাইকিয়া হ'লতে মানে এতিয়াতো সেইটো বস্তু মোৰ দেখিবলৈকে নাইকিয়া হৈছে মহটো যে কেনেকে কমিব?
মোক কমোৱাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিছিলে।
শুছো সেই খালি এটা কথাই কয় ইমান মহ হৈছে দিনতে মহ
চবতে মহটো বেছি হৈ বাঢ়ি গৈছেগে আৰু এইটো সময়ত টো আৰু সিহঁতৰ হেৰি কৰা সময় পোৱালি দিয়া সময়, এতিয়া আৰু দুখ গোনে বাঢ়ি যাবগে।
আহি দাব
সেইয়াই আৰু দিয়া ন হব অকমান
ইতিয়া তুমি অকমান ৰেষ্ট লোৱা ৰেষ্ট'লৈ আকৌ তোমাৰ থাকেই ন থিক আছে। উম উম উম।